অ কওক
অঁ শুনি পাইছা নহয় জানো
অ অ শুনি আছো কওক
আজি কি ক্লাছ নাই নেকি তোমাৰ
নাই নাই মই ক্লাছ অনলাইনতে কৰো এতিয়া ৰাতিপুৱা সময়ত ক্লাছ নাথাকে তাকে ডেৰটাৰ পিছত থাকে
মইয়ো সেই কি কৰি লোও মোৰ কিতাপৰ কামখিনি আধৰুৱা হৈ আছে ত অকণমান চালো মোৰ মে উপন্যাসখনৰ কিতাপখনৰ কিছুমান কাম আধৰুৱা হৈ আছিল সেইখিনি চালোঁ তাৰপিছত সেইখিনি
ক্লাছ নাছিলে নেকি
এইকেইদিন নাই মানে এইকেইদিন আমাৰ কলেজত একজাম চলি আছে অ পৰীক্ষা চলি আছে এক্জামত ডিউটি লোৱা নাই মই ঘৰতে আছোঁ এই কিতাপৰ কামবিলাক কৰি আছোঁ
আচ্ছা আচ্ছা ভালে কৰিছাঁ
অফ টাইমত কৰিব লাগে না এইবিলাক কাম
উম বুজিছোঁ
আৰু গুৱাহাটীলৈ যাম বুলি ভাবিছিলোঁ অম্বুবাচী মেলা চলি আছে যোৱা নহ'ল আৰু
তাকে অম্বুবাচী মেলাৰ কথা মই গম পাইছোঁ বাৰু কিন্তু যোৱাৰ মানে ছোৱালী মানুহ বোৰৰ ভাল নহয়
যাব নোৱাৰি অম্বুবাচী মেলা শেষ হ'লে যাম ন
তাকে, মানে এতিয়া ওলাবও নোৱাৰিব বাৰু সেইকনৰ পৰা।
হয় হয় হয়।
কিমান কিলোমিটাৰৰ পৰা বোলে খোজ কাঢ়িবই লাগে।
হয় হয় দহ বাৰ কিলোমিটাৰৰওপৰত দূৰৰ পৰা মানে মানুহৰ ধেৰি
মোক এতিয়া ঘৰৰ পৰাও সুধিছিলে যাওঁ নেকি বুলি তাৰ পিছত আকৌ' মই বোলো ইমান খিনি খোজ কিনিব নোৱাৰিম।
উম'
সেইকাৰণে নালাগে নাযাওঁ বুলিয়ে ক'লো।
অ' অ' টিভিত নিউজ চাই আছোঁ, বাতৰি চাই আছোঁ - এই অম্বুবাচী মেলাৰ মানে ভ- ফটোবিলাক কৰ' কৰ' বিদেশৰ পৰা নিউজিলেণ্ড অষ্ট্ৰেলিয়াৰ পৰা আহিছে। তেনেকুৱা দেখুৱাই আছে। বৰ্তমান বৰ্তমান ফুটবল খেলা চলি আছে ফিফা তুমি চোৱা নাই এইবিলাক।
নাই নাই মই ফুটবল টো নাচাও বাৰু মই ৱৰ্ল্ড কাপ টো হে চাওঁ দেই।
ৱৰ্ল্ড কাপ মান ক্ৰিকেটো নে কি।
অ' ক্ৰিকেটৰ ৱৰ্ল্ড কাপটোহে চাওঁ। মানে মই এইবিলাক হেৰিয়ৰো ফেন নহয় মই- মানে কি কয় আ যোনখিনি- আমাৰ ইণ্ডিয়াৰ টিমে একেলগে খেলিলেহে চাওঁ মানে বেলেগৰগেনষ্টত- এই হেৰি খিনি নাচাওঁ, কি কয় মানে-
হয় হয় হয় বেলেগ বেলেগৰ খেলা নচোৱা না।
উম
মই আমাৰ- মই এদিন চাইছিলোঁ। আৰু চোৱা নাই ফাইনেল খেলখন চাম ৰ'বা। এইকেইদিন আৰু নাচাওঁ এতিয়া- উম' একদম ফাইনেল খেলখন চাম উম উম
ক'ত হৈ আছে।
এই তিনিখন দেশত আমেৰিকা মেক্সিকো আৰু কেনেডা এই তিনিখন দেশত হৈ আছে।
আমাৰ অ' মানে ভাৰতৰ কোনোবা-
নাই নাই ভাৰতে ভাৰ ভাৰতে ছিট পোৱা নাই ভাৰতে ছিট নাপায়েই।
আচ্ছা আচ্ছা ফুটবলত নাপায়। ক্ৰিকেটতটো হৈয়ে থাকে বাৰু।
ক্ৰিকেটও নাপালে হয়, বেছি দেশেই নপালে হয় দখ পোন্ধৰখন দেখেহে খেলে। উম' এটো ফুটবলটো ফুটবলটো এশ ডেৰশ- খখন দেখে খেলে সেইকাৰণে তাতে নাপায়, যদি ক্ৰিকেটত যদি এশ দেৰশ খন দেখে খেলিলে হয় মোৰ- তাইটো নাপালে হয় ভাৰতেটো খেলা নেখেলেই নহয় ক্ৰিকেট-
আচ্ছা আচ্ছা
ক্ৰিকেটটো আচলতে খেলে মানে ব্ৰিটিছে- য'ত য'ত মানে আগতে শ শাসন য'ত কৈ থৈছিল সেইকেইখন দেখে খেইখন খেলে মানে ভাৰত পাকিস্তান বাংলাদেশ তাৰপিছত অষ্ট্ৰেলিয়া নিউজিলেণ্ড এইবিলাক ব্ৰিটিছেে হাত- শাখন কৰিছিল না চাউথ আফ্ৰিকা সেইকাৰণে এই খেলাটো আছে। উম ব্ৰিটিছেে য'ত য'ত শাসন কৰিছিল সেইখন সেইকেইখন দেশতহে চলে ক্ৰিকেটটো।
আচ্ছা আচ্ছা। আৰু খবৰ খেতি ভাল আপোনাৰ্
উম' আছো আৰু এনেই আৰু ভাল বোৰ মাজতে আৰু ৰাতিপুৱাৰ ভাত পানী খালোঁ দিয়া, তুমি?
অ', অ', মইও খালো।
আচ্ছা, আচ্ছা।
ভাত মানে আজি পুৰি খালোঁ, পুৰি আৰু পনীৰৰ চব্জি।
তুমি নিজে কৰিছিলা।
নাই নাই বনাইছিলে মায়ে।
অ', অ'।
আৰু লগতে এই পিয়াজৰ চব্জি বনাইছিলে, খাই পাইছে নে কেতিয়াবা?
পিয়াজৰ চব্জি, তেনেকৈ মই খোৱা নাই।
বে মাৰোৱাৰী মানুহে বহুত খাই, পিয়াজৰ চব্জি।
মাৰোৱাৰী মানুহ খাই জানো, মাৰোৱাৰী মানুহে বোলে পিয়ঁয়াজ নাখায়ে বোলে। শুনা পোৱা মতে, পিঁয়াজ নহ পিঁয়াজ নহৰু বোলে নাখায়েই সিহঁতে।
খাই ব-বহুত খাই। টো মোৰ, অ', নৰ্থ গুৱাহাটীত মোৰ চিনাকি মানুহ এঘৰ আছে।
উম।
তেওঁলোকো মাৰোৱাৰী হয়, অসমতে থাকে আগৰ পৰা।
সছা না মাৰোৱাৰী মানুহ আৰু মান মাৰোৱাৰী মানুহ দুটা ভাগ আছে, এটা হিন্দু মাৰোৱাৰী আৰু এটা জৈন মাৰোৱাৰী। জৈন মাৰোৱাৰীখিনিয়ে নাখায় চাগে হিন্দু মাৰোৱাৰীখিনিয়ে খায়।
হ মাৰোৱাৰী মানুহে খোৱা দেখিছো বাৰু।
হুম, হুম, হুম।
উম।
মাৰোৱাৰী যি- যিখিনি জৈন আছে, জৈন খিনিয়ে নাখায় চাগে তেনেকুৱা।
উম।
আ, মানুহবিলাকৰো বহুত ভাগ থাকে নহয়, আমি সেইবিলাক নাজানো। মান আমি সেইবিলাক নাজানোৱেই।
অ', অ'।
আৰু এই তোমাৰ।
আপুনি কিহেৰে খালে?
মই, মই ৰাতিপুৱা এই মানে পইতা ভাত আছিল, পই পইতা ভাতটো ৰাতিপুৱা খাওঁ গৰমৰ কেইদিন। পইতা ভাত আছিলে। পইতা প-পইতা ভাতৰ লগত মানে এই ভাত কেৰেলা আছিলে, ভাজিছি চিলে এইবিলাক খালোঁ আৰু ৰাতিপুৱা অকণমান ভাত খালেই হয়। কৰে দিনটোৰ কাৰণে।
আপুনি অকলে থাকে?
নাই, মা-দেউতা আছে।
অ', অ', আৰু উম চাইল্ড মানে আপোনাৰ ডাঙৰ সৰু ভ-ভাইটি ভন্টি।
অ', মোৰ এটা ভাইটি আছে। আমি দুজনে ভাই, উম আমি দুজনেই ভাই ককাই।
অ', অ'।
আৰু আছে আৰু এনেকে।
উম, উম।
তোমাৰ এইযে বাই গুৱাহাটীলৈ যাম বুলি ক'লোঁ।
উমঁ!
অম্বুবাচী মেলাৰ পিছত অম্বুবাচী মেলা মানে কামাখ্যা মন্দিৰত দৰ্শন কৰিম। তাৰপিছত- কিতাপৰ কিছুমান কাম আধৰুৱা হৈছে সেইখিনি কাম- ঠিক কৰিব দিম তাতে মই গ'লেহে কিছুমান কাম ঠিক হ'ব। তাতে মই নিজে যাব লাগিব। পাব্লিচিঙ-
ক'ত লৈছে?
গুৱাহাটীতে দিম কৰ'বাত মই এতিয়ালৈ ঠিক কৰা নাই। প্ৰথমবাৰ গুৱাহাটীৰ দিছিলোঁ প্ৰথম কিতাপখনৰ- উমঁ তাৰপিছত দুখন দিলোঁ মাক ৰাৱণ ৰাজ্যখন। যিখন যিখন ৰাৱন ৰাজ্য কি- কিতাপ আছিল সেইখন প্ৰথম কিতাপ আছিল সেইখন আ-
সেইখন ষ্টৰী নে মানে ন'বেল।
সেইখন কবিতা কিতাপ। পত্ৰী উমঁ উমঁ। তাৰে পিছত দুখন লিখিলোঁ এখন ভূতৰ গল্পৰ কিত- কিতাপ আৰু এখন কবিতাৰ সেই দুখন মাজুলীত দিছিলোঁ মাজুলীৰ মণিকাঞ্চন প্ৰকাশনত।
ম মণিকাঞ্চন।
প্ৰকাশন চিনি পোৱা নেকি?
মণিকাঞ্চন প্ৰকাশনত আহ কৌশিক নন্দনৰ কিতাপো- অঁ হেৰি হৈছে নেকি?
হ'ব পাৰে।
অঁ মণিকাঞ্চন প্ৰকাশন গুৱাহাটীতো আছে মণিকাঞ্চন প্ৰকাশন।
নাই নাই গুৱাহাটীত নাই।
অঁ আচ্ছা মণিকাঞ্চনহয় মণিকোত প্ৰকাশন।
অঁ মনিকোট আচ্ছা আচ্ছা আচ্ছা।
অঁ মই মানে দুটা নামৰ মাজত কনফিউজ হলোঁ।
তাতে অকণমান খৰচটো কম হঁয় মাজুলী মণি কাঞ্চন প্ৰশাসনত। সেইকাৰণে তাতে দিছিলোঁ সেইকাৰণে তাতে দিছিলোঁ। তাৰপিছত এইবাৰ গুৱাহাটীতে দিম চাগে তাকে ভাবি আছোঁ। এইবাৰ গুৱাহাটীত যায়ই চাম।
এনে তেনেকে হেৰি কৰোতে কিমান মান খৰচ হয়।
এখন কিতাপ-
মানে কিতাপ অঁ।
কিতাপ লৈ কথা পেজ বেছি থাকিলে পিচতা বেছি থাকিলে বেচি খৰচ হয়ঁ। কাগজৰ মানদন - কাগজৰ মানদণ্ডৰ লগতো কথা থাকে কাগজৰ মানদণ্ডটো হাই কোৱালিটিৰ হ'লে-
এনেই তথাপিতো মিনিমাম এখন কিতাপ বনাব হ'লে -
এ দহ হাজাৰ টকা পৰে আৰু।
কিমানটা কিমানটামান কপি?
এশ কপি দহ হাজাৰ টকামান পৰে।
আচ্ছা আচ্ছা।
এশ কপি হৱ পাৰে।
মোৰ মন আছে মানে মোৰ নিজৰ ইলেক- লিখিবলৈ মন নাই মোৰ ককা এজন আছে মানে তেওঁ বৰ ধুনীয়া কবিতা লিখে।
আচ্ছা'-আচ্ছা' এটা কথা হৈছে- এটা কথা হৈছে কি কবিতা কিতাপবিলাক তেনেকৈ নচলে মানুহে নপঢ়ে কবিতাবিলাক।
নহয় নহয় মোৰ চলাবলে মন নাই। আমি মানে তেওঁক গিফ্ট দিব বিচাৰো।
কবিতাৰ কিতাপ বিলাক কি হৈছে জানা নে কাৰোবাক যদি গিফ্ট গিফ্ট টো দিয়া ল'ব লৈ আনি ঘৰত পেলাই থৈ দিব।
নহয় নহয়। কাৰোবাক গিফ্ট দিব নিবিচাৰো, তেওঁক মানে নিজে গিফ্ট দিব বিচাৰোঁ। বেছি কপি বনাব নিবিচাৰো মানে কমকে নবনাই ন এশতকে?
পঞ্চাছ কপিও বনায় কিছুমানে।
উমঁ' সৰু প্ৰকাশন বুলিয়ে বনাব ছাগে প্ৰকাশক।
অঁ' হয় সৰু প্ৰকাশনবিলাক মণি কাঞ্চনে বনায় বোলে। মণিকনঞ্চনে বনাই দিব। পঞ্চাছ কপিমান বনাই দিয়ে।
আমাৰ মানে আমাৰ কি তেওঁ বুঢ়া হৈছে ন তেওঁৰ লিখনি বিলাক- থৈ মেলি কিতাপ এখন বনাই ধৰক আমাৰ ফেমিলিয়ে বহুত ডাঙৰ এশজন- এশখন কিতাপ পঢ়িলে চাগে আমি শিকি বুলিবোলে আমাৰ- ফেমিলিতে ভগাই দিব পাৰিম মানে ইমানেই ডাঙৰ।
হয় হয় হয়। কৰিব লাগে মানে চিন এটা ৰাখিব লাগে মানুহৰ মৃত্যুৰ পিছতো কিছুমান বস্তু- ৰৈ যায়।
সেইকাৰণে মানে তেওঁৰ লিখা খিনি আমি থব বিচাৰো।
হম হম। কৰিব লাগে এইবিলাক।
লেখা যোগেদি মানুহ বেছিকে জীয়াই থাকে।
হয় হয়। মানে ভাল কিতাপ যদি হয়- এখন যাতে ভাল কিতাপ হয় তো সেইখনৰ যুগমীয়া হৈ যায়। এটা সময়ত আহ'- এই ল লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু‌ মানুহৰ ঘৰে ঘৰে আছিল।
কিন্তু তেওঁ বহুত ধুনীয়া কবিতা লিখে মই আপোনাক কেতিয়াবা এনে মানে-
দি দিবা শো দিবা চোন চাম বাৰু মই কবিতাবিলাক।
উমঁ' তেওঁ মানে- স্বাধীনতাক লৈ নিজৰ মানে অ' আমাৰ আইতা ঢুকালে- কাৰণে নিজৰ প্ৰিয়তমাক লৈ বহুত ধুনীয়া ধুনীয়া কবিতা লিখে মানে। তেওঁ আইতাক মানে বহুত ভাল পাইছিলে।
হয়। দিবাচোন চাম বাৰু কবিতাবিলাক।
দেখাম বাৰু মই আপোনাক।
হম হম হম হম। আজিকালি মানে কিতাপ পঢ়া মানুহৰ সংখ্যাও কমি গৈছে তো সেই- টো এটা ডাঙৰ সমস্যা হৈছে কিতাপৰ কাৰণে। উমঁ' নাই বুলিয়ে ক'ব পাৰি এনেকুৱা হৈছে। একদম নগন্য সামান্য অংশক মানুহে কিতাপ পঢ়ে।
তাকে।
বাকী ঠিক আছে বাৰু হ'ব নেকি পিছত কথা হ'ম বাৰু।
অঁ ঠিক আছে।